হেল্ল'
অ', কি খবৰ?
অ', ভালেই? তোমাৰ?
এ আছো, আছো ভালেই। বহুত দিন মূৰত মনত পৰিল ন?
অ', বহুত দিন, ফোন কৰাই নহয়।
অ', অ', দে অ' নহয়।
উম, কি কৰি আছা?
এই ৰাস্তাতে ৰখি আছো। তুমি কি কৰিছা?
মই ঘৰতে বহি আছো।
উম ঘৰতে এতিয়া ন?
অ', ঘৰতেই। ঘৰত সকলোৰে ভাল?
অহ ভালেই আছে, তোমালোকৰ ঘৰত চবৰ
ভালেই, সকলোৰে ভাল।
উম খোৱা-বোৱা হ'ল নেকি?
খোৱা বোৱা হোৱা নাই, দুপৰীয়া টো গ'ল এতিয়া ৰাত সেইটো হোৱা নাই।
সেইটো কেতিয়া খাৱা?
উম দহটামান বজাত খাওঁ।
দোষ।
তোমালোকে কেইটাত খোৱা?
মই খাম তেনেকে দসটা চাৰে দসটাত খাম। খায় কি কৰিবা পিছত? কলেজ আজি যোৱা নাই আজি মানে ঈদৰ বন্ধ যে।
কৈ আছিলে।
কৈছিলোঁ যে মানে, আজি ঈদৰ বন্ধ ন সেইকাৰণে।
আহ, উম।
খোৱাৰ পিছত কি লগে লগে শুই যোৱা নেকি?
অলপ মোবাইলছ যও। কৰোঁ
হয়।
তুমি?
মোৰ তেনেকুৱা নাই। অলপ টাইম, আধা ঘণ্টামান চফাত বহি মোবাইল ফোনটো চাওঁ। তাৰ পিছত শুই যাম। দুপৰীয়া কেইটাত খাইছিলা?
হা, দুপৰীয়া তোমাৰ দুটা বজাত খাইছিল। দুটা মান বজাত, সেইটোৱে মানে
মোৰ মোৰ আজি অলপ দেৰি হৈ গৈছিলে।
কিয়?
আজি মানে অলপ কাম আছ ছিলে যে।
চাৰ
সেইকাৰণে মানে দেৰি হৈ গ'ল।
চ'ব টোপনি কেইটা মাৰা ৰাতি।
ধৰা এঘাৰটা, চাৰে এঘাৰটা।
উঠ, উঠা কেইটাত?
উঠো ধৰা, সাতটা। তুমি কেইটাত শুৱা ৰাতি?
ৰাতি মোৰ এনেকুৱাই হয় এঘাৰটা, চাৰে এঘাৰটা।
আৰু উঠা?
সাতটা, চাৰে সাতটা এনেকুৱাই হয়। ঘৰতে আছ
ঘৰতেই মানে অ, আগফালে মানে ৰখি আছোঁ।
যি বতাহ নাই।
বতা নাই অ', আৰু ইমান অ', অ', অ'।
ইমান গৰম নহয়।
অ', আজি ইমান গৰমো নহয়। অ', ঠিক-ঠাক আছ, ঠিক ঠাক আছে।
কলেজ। অ', ঘৰতে কলেজ কেতিয়া পৰা যাবা?
কলে যাম চাগে তোমাৰ সোমবাৰৰ পৰা যাম চাগে তুমি কেতিয়াৰ পৰা যাবা
সোমবাৰ পৰা যাম
অ সোমবাৰৰ পৰা
আহ উম কলেজত কেইটা বজাত যোৱা কলেজত কেইটা বজাত যোৱা ঘৰপ উওলোৱা তপ ন
অ' অ' মান নটাত ক্লাছ থাকিলে চাৰে আঠটা ওলাব তুমি কেইটাত তলোৱা
মই আঠতা বজাত ওলাব লাগে
উ
হ'ব মই এতিয়া যান নহয়
অ' অ' ঠিকে আছে অলপ সোনকালে ওলালে বেছি ভাল মই স্কুটি
আছে
বাকী চব ঠিকে হ ন
বাকী ঠিকেই পিছত কলে তৰ পৰা কেতিয়া আহা
হ
কলেজৰ পৰা তেতিয়া আহা
কলেজৰ মইটো মানে ঠিক নাই কেতিয়াবা বাৰটা কেতিয়াবা এটা কেতিয়াবা দুটা তেনেকা আৰু তোমাৰ কেইটাত ছুটি হয়
তিনিটা বজাত ছুটি হৈ যায়।
অ' হয়
কলেজৰ পৰা আহি খেল ধেমালি কৰা
অ মানে কেতিয়াবা কেতিয়াবা মানে সদায় নেখেলো মানে কেতিয়াবা কেতিয়াবা বল চল খেলো তুমি কি কৰা
ময়ো অলপ চলপ বল খেলিব লাগে খেলো
হয় খেলিব লাগে অ অ কলেজৰ পৰা আহি ভাত ভাত ভাত লগলে লগে খাও,
নাই অলপ জিৰণি লওঁ হাত মুুগ ধুই আৰু জিৰণি লৌ পিছত আধা ঘণ্টা মান দিছ, তুমি
হয় তেনেকাই পাচ দশ মিনিট জিৰাইকেনে তাৰ পিছত, হাত মুখ ধুই তাৰপিছত খাও
খেলিব লাগে।
অ' খেলিব লাগে খেলিলে মানে বেক নে খেলো ক্ৰিকেটেই বেছিভাগ খেলো। খেলিলে গাটো ঠিক থাকে।
উম শৰীৰটো স্বাস্থ্য ভাল থাকে, ভালো লাগে।
ইমান আজিকালি মানে ইমান খেলিবলৈ মন নাযায়।
মবাই মোবাইলত লাগি থাকে যে ল'ৰা ছোৱালী স আমালোকেতো সৰুতে কিমান খেলিছো কিমান, কিমান খেল আছিলে।
আজিকালি অ আজিকালি তুমান কিন্তু নেখেলে।
উম।
আজিকালি কিন্তু মোবাইলে কিন্তু বহুত মানে ক্ষতি কৰি আছে।
ক্ষতি কৰি আছে ক্ষতিও কৰি আছে আকৌ লাভো কৰি আছে।
লাভ লাভ হৈ আছে কিন্তু সৰু, কিন্তু সৰু ল'ৰা ছোৱালীৰ লাভ নহয়। সৰু ল'ৰা ছোৱালী, অ', অ', সিহঁতৰো লোকচানেহে হৈ আছে। কিন্তু মানুহৰ কাম চামৰ কাৰণে বিজনেচ চজনেচৰ কাৰণে মোবাইল ফোনটো লাগেই বাৰু।
আহ গোটেই অনলাইনৰ যগ বুজছা।
হয় আৰু বহুত কিবা কিবি অনলাইনত কাম থাকে সেইবোৰ কৰিব লাগে মোবাইলতে।
আজি ঘৰতেই আছিলে গোটেই দিন
গোটেই দিন পতে নহয় মানে এই চেণ্টাৰ বা চেণ্টাৰত ওলাই গৈছিলো, তাৰপিছত আহিলো আকৌ গাঁতত গৈছিলো, তাৰ পৰা আহিলো এতিয়া আকৌ ঘৰতে আছো। তুমি কৰবাত গৈছিলা নেকি?
উম, গৈছিলো অলপ। পাছমিলৰ ফালে গৈছিলো অলপ উ অলপ।
উম।
উম।
কালি কেইটাত কেইটাত উঠিবা? হে
আহিলো সন্ধিয়াৰ আগতে আহিলো।
ঠিকে আছে নহ'লে আৰু সন্ধিয়া ত মানে দূৰত চলাচল কৰাও বহুত মানে
উ ৰাস্তা ঘাটতে আজি চলাচল কৰাটো
বহুত অ' বহুত মানে ভয় ভয় হৈ যায় অ' বহুত ৰিস্ক।
বহুত স্পীডত গা়ী চলায়।
বহুত স্পিড আৰু গাড়ীও বহুত মানে গাড়ীৰ সংখ্যাও বহুত বাঢ়িছে যে।
উম।
সেই কৰনে।
উম। সকলো মানি চলিব লাগে একি শিক
ৰোল মানিব লাগে।
অ'
হয়।
কালি কেইটাত উঠিবা
কালি কলেজ নগ'লে নটামান বাজিব, আজি ত কুনি অহা নাছিলো এইটো কাৰণ
ব ক'ত যাবা
কলেজ নগলে কৰবা এনেই কৰবাত টাউন চাউন
হ'ব তেতিয়া আবেলি নে ৰাতিপুৱা আহ উ্চ
কি কৈছা অ আবেলি টাইমতে ভাল লাগে অ ৰাতিপুৱা ইমান ভাল নাই,
উ ন সপ্তানি
ভাত পানী খাম আৰু অলপ পিছত ধৰা ঘন্টামান পিছত।
মইয়ো খাম, এক ঘণ্টা মান পিছতে খাম।
উম।
কালি তেতিয়াহ'লে আবেলি সময়ত ন'? কিহেৰে যাম?
যাম তোমাক মই ফোন কৰিম। কিন্তু আবেলি টাইমত ফ্ৰিয়ে থাকিবা ন'? থাকিবও চাগে। ফ্ৰিয়ে থাকিবা ন' কালি?
ফ্ৰিয়ে আছোঁ কালি কলেজ
অ', অ', কিবা কাম চাম থাকিলে ৰাতিপুৱা কৰি ল'বা, তাৰপিছত আবেলি আমি দুইটা যাম।
অ', তেতিয়াহ'লে হ'ব হা।
অ', ঠিক আছে। হ'ব।